হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল' কি কৰি আছা?
মই এতিয়া এনেই আছো। তুমি কি কৰি আছা?
মই এতিয়া এনেই আছো বহি আছিলোঁ তোমাক কল কৰিলোঁ।
অ জাছ্ত এইমাত্ৰ হেল্ল'
অ কি খালা?
মই আজি দালি ভাত আৰু আলু ভাজি। তুমি কি খালা? বাকীৰ খবৰ ভালে? তোমাৰ
মই নেখালো বুট খালো, বুট ভাজা।
আৰু কি কৰি আছা এতিয়া
এতিয়া এনেই আছো এ গৰমৰ বতৰ তৰ অমাবস মেলা আহিছে ন অমাৱস্য মেলা।
অ মই চ মালা ইয়াতে গুৱাহাটীত হয়। আহিবা নেকি? অ বাইছ জুনৰ পৰা প্ৰতিবছৰে বাইছ জুনতে হয়।
হয় হয় গৈছে নাই আগতে
একবাৰে গৈছো মই
হয় এইবাৰ যাম বুলি ভাবি কৰিছো কি বা হয় বাট।
ঠিক আছে আহিবা এবাৰ ইয়াতে চাই যাবা। বহুত মানুহ হয় তাকে এবাৰ
হয় হয় জোনবিল মেলাত গৈছে নেকি জোনবিল মেলা
জা গৈছো একবাৰ।
অ কেনেকুৱা ইয়াতে কি হয় তাৰমানানে বিশেষ। কৈ
বিশেষকৈ তমি জানাই চাগে বিনিময় প্ৰথা ইয়াতে বস্তু সলনি বস্তু পোৱা যায়, আগৰ যুগৰ পৰাই এটো চলি আছে।
পৰম্পৰাগত হলে হয় স জমিন মেলাত যাম বুলি ভাবিছিলোঁ এবাৰ কিন্তু প্লেইনটো মিছ হৈ গ' জানুৱাৰী মাহত হয় ন।
অ হয় জানুৱাৰী মাহতে হয়। আমাৰ ইয়াতে হয় মৰিগাঁওৰ। জাগ্ৰত হলৰ ইফালে হয়।
উম ঠিকে আছে। পবিতৰা দেখিছিলো গৈছিলো পবিতৰা তোমাৰ লগত ভালে ওচৰতে। এশিঙীয়া গঁড়ৰো দেখা পাইছো
পবিত্ৰতো এশিঙীয়া গঁড় কাৰণে বিখ্যাত বহুত কিন্তু এশিঙীয়া গঁড় আৰু মহ' বহুত কিবা মানে বনৰীয়া জন্তু বহুত কিবা আছে।
অ
দূৰক দুৰৱকৈ মানুহো আহি চাবৰ কাৰণে।
তোমালো ওচৰৰে যায় থাকা চাগে মাজে মাজে যোৱা হয় এই ৰাস্তাৰে
অ ৰাস্তাতে গৈ মানে ৰাস্তাতে গৈলে আৰু ইফালে এশিঙীয়া গড়ৰ দেখা পোৱাই যায়
উম এই আছে এইবাৰ ক'তো পেলেণ্ট নাই ভ্ৰমনত যাৱা
প্লেনিং বৰ্তমানতটো নাই এনেকুৱা। আৰু এই ইয়াতে যাব লাগিব যত এ কি কয় আমটি মেলাত।
অ হয় হয়। অকলে যাবা নে ঘৰৰ কনো মানুহৰ লগত যাবা নে লগৰ লগত?
লগৰকেইটা যাব। সিহঁতৰ লগৰে যাব লাগিব।
উম ঠিকে আছে। ভাল যাব লাগে ভিৰটো বহুত হ'ব ন? মেন- মেন পূজাটো কি এনে হয়? ছাব্বিছ তাৰিখে হ'ব নেকি মেইন পূজাটো যিটো।
অ সেনেকুৱাই ছাব্বিছ তাৰিখে হয়। মানে বাইছ তাৰিখৰ পৰা ষ্টাৰ্ট পাঁচদিন চলে। পাঁচ দিনে নে সাত দিন চলে?
হয় হয়। আছে ভাল। ইবাৰ ভাবিছো প্লেনিং কৰিছো যাম বুলি কি হয় চাও। মোৰ লগ এ
আহিব লাগে এইটো বছৰ মূৰত একবাৰেেই আহে। আৰু খিনি মানে বহুত মানুহ হয়। কাজিৰঙাত গৈ পোৱা নাই এতিয়ালৈকে।
মই যাই পোৱা নাই এতিয়ালৈকে বাত যাবলৈ ইচ্ছা আছে এবাৰ। ঘুৰি থাকে ন? এইবিলাক জীৱ জন্তুবিলাক হাতী, গড়। জিপেৰে চাব লাগে।
কাজিৰঙাটো এটা ৰাষ্ট্ৰীয় উদ্যান হৈ পৰে ন সেইটো কাৰণে। বহুত ডাঙৰ আৰু
দুৰ্গা পূজাতো আহিলে
দুৰ্গা পূজাও আহি গ'ল, বছৰো পাৰো হ'ব এতিয়া। জুন মাহ চলি আছে।
আচাম পুলিচৰ ইণ্টাৰভিউটো চাগে দুৰ্গা পূজাৰ আগতে হ'ব ন?
অ দুৰ্গা পূজাৰ আগতে দিব এতিয়া বৰ্তমান একো মানে নটিফিকেশ্যন দিয়া নাই।
কত
উম দিব। দৌৰা চৌৰা হৈ আছে ৰা - আ হৈ আছে দৌৰা চৌৰা কি কয় কিৰকেট খেলাৰ পাছত অলপ চলপ হৈ যায় দৌৰা।
হয় ঠিকে আছে। এক্সাৰচাইজ কৰি থাকা। লং জাপ আহে না ভালে?
লং জাম্পটো হৈ যাব মোৰ। লং জাম্প আৰু চিন আপটো হৈ যাব বাকী, দৌৰাটো অলপ চলপ খেলি মেলি লাগে আৰু টাইমিং
দৌৰাটো দেনিয়ে কৰিব লাগিব।
বেলেগ প্ৰেক্টিচ কৰিলে মানে সদায় প্ৰেক্টিছ কৰিলে আহি যাব।
অই কি কি কিতাপ চাই আছ?
এই ইউটিউবৰ পৰা চাওঁ আৰু কিতাপ মানে লোৱাই নাই এতিয়ালৈকে
অ অ জিকিয়
ডি কে জি এছৰ ওপৰতো বেছি আহিব আছে বুলি সেইটো কাৰণে মই বেছিভাগ ইিউটোৰ পৰাই যাওঁ এ নাই লোৱাই নাই
যিকে কোৱেশ্ন আহে কিছুমান অসমৰ সংস্কৃতি আৰু খাদ্য সম্পাদৰ বিষয়ে আহে কোৱেশ্ন প্ৰশ্ন আহে
বহুতখিনি আহে আৰু এইফালে প্ৰতিযোগিতাৰ বিষয়েও আহিব
উম
উম উম
এনে কিমান মান হ'ল মানে পাঠ্য প পাঠ্যসূচীটো কিমান দূৰ হৈছে
পাঠ্যসূচীটো মানে সেনেকুৱা হোৱা নাই মানে য'তে ত মে যিকোনো এ চবাছ ল চাব পাৰো
হয় হয় ঠিকে আছে ভালকৈ প্ৰিপেচন কৰিব লাগিব যত চাকৰিটো ল'ব লাগিব ন এইবাৰ
তাকেই আৰু ইটটো ফিজিকেলি মেইন আচ হব
উম দৌৰাটো কৰিবই লাগিব ভালকে দৌৰাটো নাম্বৰ আহিব লাগিব দহ মিনিটত বা কমপ্লিট কৰিব পাৰিলে ভাল দহ মিনিটত সম্ভৱ নহয় কিন্তু তথাপিও যদি বাৰ মিনিটত যদি পৰাাৰ যায় নামটো থাকি যাব বাৰামাইণ্ডৰ
আৰামত থাকি যাব তেতিয়া চৌধ্য মাক আহি যাব
উম
বাকী আৰু গৰমো বেছি আজিকালি ইমান দৌৰিব নোৱাৰি মণি টাইমতে যীয় পাৰি বৰষু এৰানাই ন বহুত ৰ'দ বিছে ‌এই ফালে
মানে আমি ৰাতিপুৱাাৰে বৰফ কোনো আজি ৰানিং কৰিব যোৱা নাই এনেই ফুৰিব গৈছিলো অলপ আহি গলো আৰু সোনকালে
এইফালিতো বৰষুণো একো ঘঘতিয়া নাই
অ
আমাৰফালে ৰোডেই আছে এইকেইদিন
গৰম না
গৰম হ'লে বাহিৰত ওলাবই নোৱাৰি ইমান ৰ'দ দিছি
হয় হয় এইবাৰবাৰ এডিয়াৰিত কিবা এটা কোৱেশন আহিছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদানটো কিমান চনত অত স্বীকৃতি পাইছিল জানা নেকি আনঞ্চাৰটো?
আহ তেনেকুৱাত মোৰতো মনত নাই এতিয়া চাগে পঢ়িছোও এতিয়া মনত নাই
অ মোৰো ই মৰাচ ঊনৈছশ চুয়ত্তৰ চন লাগি কিবা এনকে আছিল
অ এনেকুৱাই আছিল নিশ্চয় চিকটোত নে চষটো আছিল
হয় এন্তে প্ৰিয় খাদ্য কি?
এনেই প্ৰিয় খাদ্যটো মাংসই
মাংস কিয়ৰ মাংস গাহৰি নে বোলে ব্ৰইলাৰ নে কি মাংস
গাহৰি মাংস
খাঁহী মাংস ন ঠিকে আছে কিমান খাই দিব পাৰা যদি ফ্ৰী অফাৰ দিয়া যদি পোৱা যদি কিমান খাই দিয়িবাৰ একবাৰতে
একবাৰতে বেছি তেল চেল মানে তেনেকুৱা নাথাকিলে খাব পাৰি আধা কেজি এক কেজিমান
অ ঠিকে আছে ভাল আৰু এই গাহীৰটো কেনেকুৱা লাগে?
গাহৰি খাব নোৱাৰি ইমান গৰমত বহুত গৰম মানে গাহৰি
গতিকে লাই কিছুমানে বনাই ন কিছুমানে যেতিয়া ভিডিঅ'ত চাওঁ যেতিয়া ভাল লাগে খাই পোৱা নাই
তোমাৰ এনেই কি লাইশাকটো এতিয়া নহয় ঠাণ্ডা বতৰ যে
এইটো কি কবামানআগতে হৈছিল
তোমালোকৰ তাতে লগাই দিব লাগিব
উ সময়টো বহুত দ্ৰুত গতিত যাই আছে আজিকালি
ব মানে সময় কেতিয়াও ৰখি নালাগে এইটো ক্লাছ নাইনতে পাইছিলোঁ আমি সময়ৰ এটা চেপটাৰ
হয় বহুত ফা্ষষ্ট গৈ আছে সময়
ন তোমালোকৰ ততে কিবা চব্জি তব্জি লগাই নেকি?
চবজি তবজি কিবা এটা কিবা কি লগাইছো কিবা কি বা তিয়হ তিয়হ হৈছে অলপ চলপ আৰু প্ৰকাৰ খাই দিয়ে নাই কিবা ঔুখদ দিব লাগিব সেইটোৱে বেচৰা লেচৰা হৈছে অলপ
আকৌ দিয়ে থাকিব লাগিব আৰু আজিকালি পোকও লাগিব নাই ৰ'দো দিয় গতিকে আৰু বৰষুণ ইমান নিদিয়ে যে
সেইটো হয় আৰু আমচ নাই কঁঠাল যথাল তোমালোকৰ ঘৰত
আমৰ গছতটো নাই কঠালৰ আছে কঠাল এতিয়া হোৱাই নাই মানে পকা নাই এতিয়ালৈকে এনে তিয়হ চিয়হ লগোৱা আছে এটি তিয়হ আৰু জালি কোমৰা এইবিলাক হৈ আছে
আহ খেতি কি কি খেতি কৰিছে এইবাৰ?
আমাৰ ইয়াতে বৰ্তমান ধান খেতি হৈ গ'ল। অ' কটাও হয় তীয়হ চিয়হ লগোৱা আছে আৰু জালি কোমৰা লগোৱা আছে।
অ' অ'
বাকী এনেকুৱা ভেন্দি চেন্দি মাকৈ খেতি কৰে বাৰু পাছত পৰিস্থিতিও উঠি গ'ল এতিয়াফালে ব পানীও বাঢ়ি আছে মানে ব্ৰহ্মপুত্ৰ নদী আমাৰ ওচৰে দি বৈ গৈছে।
হয় হয় এতিয়াতো নোৱাৰিবেই এতিয়া প্ৰায়
উ সেইটো নোৱাৰি আৰু এনেও ব্ৰহ্মপুত্ৰ যিয়ে
উম গৰমতো আম হয় হয় গৰমতো আমৰ বতৰ বতৰ আম খোৱা নানাই লগৰ লগত মিলি
উম যোৱাকালি নহয় পৰহি বহুত আম হৰাইছিলো পকা আমচিঙি লৈ আহিছিলো ইফালে গৈছিলো নহয় চাওল নিব ত লগভক ভাগ পুৰা পঞ্চাশটা আম ছিঙিছিলো চাগে পকা আম আম পকা পকা আম তিনিজনে আছিলোঁ। আহি আৰু তেতিয়া বৰষুণ দিয়া আছিলে তেতিয়া বৰষুণ দিয়া আছিলে ত' স্কুলত গৈয়ে খাইছিলোঁ আমাৰ ইয়াতে এল পি স্কুল বন্ধ হৈ আছিলে। তাতে বহি খাইছিলো খোৱাৰ পাছত অলপ পিছত দেখিলোঁ‌। বৰষুণ খেদ তাৰপিছত য'ত য'ত দিব আৰু মানে অলপ চলপ বতৰটো ভাল কৰিছিল। তাৰপিছত আকৌ তিনিটা বাজি গৈছিল ত' তিনিটা বজাৰ পাছত লগৰকেইটায়া গৈ আছে য' ক্ৰিকেট খেলিব যাওঁ আকৌ ক্ৰিকেট খেলিব গৈছিলো
হয় হয়
আজিকালি ভালে লাগে ক্ৰিকেট খেলে ইয়াতে তোমালোকত তাতে তো ফিল্ডত ক্ৰিকেট নেখেলে চাগে
ক্ৰিকেট নেখেলে ফুটবল খেলাব আহে। কালি অলপমান গৈছো খেলাইছো অলপ চলপ সৰু এটা সৰু সৰু লৰা ছোৱালীৰ লগত অলপ মানে চলাই থাইছো বল ইমান লাই থিবই নোৱাৰি ইমান ভালকে তথাপিও অলপ খেলাইছো ভাল লাগছে অলপ আজিও যাম চাগে যদি যদি বৰষুণ বৰষুণ নিদিয়ে যদি
ফুটবলে বেছি খেলিব লাগে ক্ৰিকেটো খেলিব লাগে কিন্তু ফুটবল বেছি ভাল
ক্ৰিকেটটো অ' ক্ৰিকেটটো আমি ভাল পাইছিলা আৰু কিন্তু এতিয়া আমাৰ ইতিয়া ক্ৰিকেট খেলাৰ লগ নাই ন ত সেইকাৰণে মানে ক্ৰিকেটটো খেলা নহয় ইমান বা ফুটবলটো এতিয়া খেলাই থাকে বহুতে ফুটবল খেলিব নাযাঁ‌ও মই। বা ৰানিং কৰিব যাওঁতে মাজে মাজে অলপ চলপ খেলাওঁ অলপমান।
এনেতো মই ক্ৰিকেট ক্ৰিকেটেই ভাল পাওঁ। চ কেইদিনমান খেলিছিলোঁ ভালকৈ এতিয়াও খেলো মানে এতিয়া খেলিয়ে থাকো আৰু এনেই প্ৰেক্টিচ হৈ থাকে আৰু ইয়াতে আমাৰ হাতী দাঙী নে মেচো আছে চাগে ক্ৰিকেটৰ ষোল্ল তেৰ তাৰিখৰ পৰা আছে
অ পিছত তুমি এতিয়া কি কৰি টিউশচনটো কৰি আছা নেকি
টিউচন কৰিম বুলি ভাবিছিলো এতিয়া বৰ্তমান কৰা নাই
অ ত ষ্টাৰ্ট কৰি দিয়া নহলে কৰি দিয়া আৰম্ভ
তিউচনে কৰাই দিওঁ এতিয়া কবাত যদি যাব নালাগে ত ঘৰতে আছে লৰা ছোৱালীও বহুত আছে আৰু উ ছাত্ৰ ছাত্ৰীও বহুত আছে ছাত্ৰ ছাত্ৰীবিলাকেও কইছিল মানে টিউচন কৰিব প
কৰা তোমালোক ওচৰতে এল পি‌ স্কুল